হেল্ল' নমস্কাৰ নমস্কাৰ কি কৰি আছা
এই তোমাৰ কাম এটা কৰি আছিলো
অ', কি কাম বা
তুমি এই কি বুলি কয় ভাড়া ঘৰটোত তোমাৰ কি বুলি কয় নতুনকে বস্তু কেইখনমান আনিছো মানে বিচনা
অ', অ'
এই আ চিজিল টিজিল কৰি আছো।
অ', এনে কিমান কে লৈছে বিচনা অ', বিচনাত কিমানকৈ লৈছে অ কিমানকৈ লৈছে এখন বিচনাত
এ চাৰে সাত কে লৈছে।
চাৰে সাত।
উম।
অহ ঠিকে লৈছে
উম
এইটো কি আছিলে হেৰি এই তোমাৰ ভাড়া ঘৰ ৰুম খালী আছে নেকি
খালি বৰ্তমান এটা ৰুম আছে বাৰু
অ', মানে মোৰ ৰুম এটা লাগিছিল
অ', হয় নেকি?
কিমান ভাড়া পইচা
পইচা তুমি মোৰ বন্ধুৱে আৰু কিবা এটা মিলাই দিবা আৰু ন তোমাৰ পৰানো কেনেকৈ বেছিকে ল'মনো উম এপাকত চাই যাবা ৰুমটো ন।
কোন কেইটা আছিলে জেৰক্স পাহৰি থাকিলো নহয়
এই আমাৰ গাঁৱৰ পৰা অকণমান আগত
অ',
উম
থাকে এনে মানে ৰ ফেচেলেটি চেচেলেটি কেনেকুৱা
ফেচেলিটি চবেই পাবা
চব আছে নেকি এ এচিটো আছে নাই এচি।
এচিটো থাকিব লাগিবই আৰু গৰম যিহে পৰিছে আৰু।
সেইটোৱে।
উম ফেনে কামেই নিদিয়ে।
ফেনে কামেই নিদিয়ে।
উম।
সেইটোৱেতো।
তাকে।
এনেই মানে হেৰি বাথৰুম আৰু কিটচেনতটো থাকিব নে?
সেটো এটেচ হয় এটেচ হয়।
অ'।
ৰুমতে থাকিবা খোৱা ৰুমতে।
আচ্ছা।
উম ধৰ মানে এনেকে এক্সট্ৰা থকাও আছে।
অহ'।
উম পিছে তোমাক কোনটোোৰ লাগে বা?
কোনটো মানে মোক তোমাৰ হেৰি লাগিছিলে অ' তোমাৰ লেট্ৰিন বথৰুম ঘ এটা
উম।
তাৰপিছত আকৌ পাকঘৰটো
উম।
হে' আকৌ মানে এতিয়া বিছনা দুখন
অ'।
সেয়াই, দুখন বিছনা পামনে নেপামা এটা ৰুমত দুখন বিছনা পাম?
এখন থাকে এখন তুমি ল'ব লাগিব।
অঁ এখন মই নিব লাগিব নেকি?
উম।
অ', অ'।
উম।
ঠিক আছে দিয়া। মই
উম।
কেতিয়া মানে তোমক? হেৰি আজি কি তাৰিখ? তোমাৰ আজি ছয় তাৰিখ হ'ল তোমাক মই পোন্ধৰ তাৰিখ মানে জনাম হ'ব।
হ'ব আৰু এপকত আহি চাই যাবা ৰুমখিনি?
অ' ঠিক আছে ঠিক আছে, এপাকত চাই আহিব লাগিব দিয়া।
পিছে তুমি কাম এটা কৰি দ পাৰিবা নিকি?
কোৱা কোৱা কি কাম?
এনেকুৱা তোমাৰ কাৰোবাক ভাড়া ঘৰ লাগে যদি এনেকে ক চাই দিব পাৰিবা নেকি গ্ৰাহক?
চাই দিব মানে পাৰিমেই বাৰু, তই কিন্তু হেৰি মানে মোক মানুহ এটাই সুধি মানুহে সুধি আছে ভাড়াৰ ৰুম লাগে ৰুম লাগে।
অ' ইয়াত মানে কি বুলি কয় ভাড়াঘৰৰ আগত আছেতো ইয়াত মানে অকণ মই ফেচিলিটি থকা অকণ ডাঙৰকৈ খুলিছোঁ মানে।
অ'।
সেইকাৰণে মানে দুটাহে বুক হৈছে, বাকী নটা মান আছেই ৰুম।
অ' বাৰে ফেচিলিটিটো অকমান বেছিকৈ কৰিলে তোমাৰ হেৰি কাষ্টমাৰ বিলাক কাষ্টমাৰ মানে মানুহবিলাক সোনকালতে আহে।
অ' তাকে আৰু পইচাটো ইমান বেছি নহয়।
সেইটোৱেতো অ'।
উম, পিছে তুমি কৈ কৈ চাই দিবা আৰু।
উম, উম।
উম, ইয়াত তোমাৰ জিঅ' জিৰঅ' ফাইভাৰ চব পাব তেনেকৈ নেটৱৰ্ক।
অ'।
নেটৱৰ্কৰ কাৰণেও প্ৰব্লেম নাই।
অ', অ', এ এনে মানে তোমাৰ ধৰ হেৰি ৰুমটো ললোঁ ধৰ লাইট লাইটে লাইটৰ বিলটো নিজে দিব লাগিব নে?
লাইটৰ বিল এইটো এক্সট্ৰা আহিব তোমাৰ।
এক্সট্ৰা নেকি?
অ', পিছে মানে লাইটৰ বিলত দিয়াতো ময়ো দিব পাৰো কিন্তু কোন সময়ত তুমি কেনেকে লোৱা। বা চবৰে এটা সমান থাকিবতো কিছুমান তোমাৰ বেছিও ইউজ কৰিব পাৰে। সেইকাৰণে সেইটো নিজৰ আৰু উম। পিছে তুমি ইয়াত খানা চানা খোৱাৰ পা লগৰ অহাৰ প বাকী একো চিন্তা নাই।
অ', মানে মোৰ এ আমাৰ ফেমিলি নাথাকে মানে লগৰ কেইটা মানে থাকিম আমি।
হ'ব।
তোমাৰ এক বছ একবছৰমান থাকিম মানে।
হ'ব থাকিলেই হ'ল যিমান থকা।
অঁ'।
উম।
বাকী খবৰ খাতি ঠিকে থাকে এ দিয়া এই বিজনেচটো তোমাৰ হেৰি হ'ল।
উম।
এই বিজনেচটো কৈছিল যে তুমি গাহৰি বিজনেচটো যে
অ'।
এই সেইটো তোমাৰ গাহৰি কেইটামান মৰিলে।
এ যিহে আৰু।
গৰম যিহে তোমাৰ তাৰপিছতে মানে অলপ লোকচানো হ'ল মোৰ।
উম।
সেয়াই।
পিছে এটা কাম নকৰাক কেলে মোৰ মানে ট্ৰেক্টৰ আছিলে মানে।।
ট্ৰেক্টৰ আছিলি নেকি?
অ', খেতিটো এতিয়া কৰি আছে চাগে মানুহে?
অ', খেতি কৰি আছে অ'।
চবৰেতো তোমাৰ এনেকে গৰু দিতো কৰাবতো নোৱাৰে।
উম।
উম, পিছে তুমি মাটি খেতি য'ত য'ত কৰিছা খেতি চোৱা।
অ'।
টেক্টৰত দি তোমাৰ সহায়ো হ'ব পইচাও ওলাই যাব ভালে এটা।
সেইটোয়েতো অ', তাকে মানে ভাবিছো এই গাহৰি গাহৰিকেইটা বিক্ৰী কৰিেলাই তোমাৰ আৰু কেইামান পইচা লয় পাই টেক্টৰখনে লওঁ নেকি।
অঁ', অঁ'। সেইখনে তোমাৰ মাটি পেলোৱাৰ পৰা বহুত খিনিয়ে তোমাৰ সহায় কৰিব।
অঁ'।
উম, মাটি যিমান পেলাবা পইচা কিমান পাবা।
পইচা যিমান পাম অ'।
উম, আৰু কিবা লাগিলে মোকো ক'বা কিবা এটা মই সহায় কৰি দিব পাৰিম।
অ', এনেই তোমাৰ ট্ৰেক্টৰ কেইখন কি কৰিলা?
আছে।
অঁ', মানে পঠ হেৰি কামত লগোৱা নাই?
কামত লগোৱা নাই?
কামত বোলো এতিয়া ড্ৰাইভাৰ দুজন এজনে এৰিলে এজন তোমাৰ ঘৰলে গৈছে, গৰম বন্ধ
অ',
উম, তুমি চলোৱা যদি, এইখন চলাব পাৰিবা তোমাৰ কথা
মই, মই, তোমাৰ ট্ৰেক্টৰ ভালদ চলাব নাজানো অ', শিকাই দিলে ভালেই আছে বাৰু তে
অ',
সেয়া
উম,
বাকী, এনে কিমানান পৰিবখন ট্ৰে্টৰত
ট্ৰেক্টৰৰ দাম আছে।
অ',
নতুন এখন কিনিব গলে হলেও বাৰ পোন্ধৰৰ ভিতৰত পৰিব।
উম,
তাতকে, যদি হেৰি বেছিও লাগে বেছিও পা পাবা মানে আৰু কিছুমান মানে, হেৰি লগত কম খৰচত যদি তুমি কম, ইন্ধন খৰচ কৰি যদি কৰা তেনেহলে হেৰি লব পাৰা এ, কি চৰাজ ট্ৰেক্টৰ ল'ব পাৰে
এই সোণালীকাখন ভালনে নাই, বেয়া
সোণালিকা ভালেই
অ',
সোণালিকা ভাল, চোৰাজ ট্ৰেক্টৰ তাৰপিছত আৰু এইখন কি আছিলে, পাহৰি গলো নহয় কিবাটা আছিলে হয়। মহিন্দ্ৰাতে আছে।
অ', আচ্ছা
উম,
সেয়া আৰু
আছে মানে, পাঁচটা মান কোম্পানী, তাতকে অলপ মহিন্দ্ৰা ভাল। মানে তাৰ এই যি আৰু ইঞ্জিন টো অলপ পাৱাৰফুল আছে।
অ',
চৰাজ চিত্ৰাও ভাল, পাত তাৰপিছত সোনালিকাও ভালেই আছে
অ',
মানে, নিজৰ মানে চাই চিতি ল'ব লাগিব আৰু মানে, যে তুমি ট্ৰেক্টৰ খন ল'বা তোমাৰ, পইচা লাগিব ন তেলো ডিজেলো যায়, তোমাৰ যদি অলপ পইচাৰ সুবিধা হয়, তেতিয়াহ'লে তুমি চাব পেলাই ল'ব লাগিব, যে কম খৰচত কেনেকে পইচা ব ডিজেল বচাই দি কৰিব পাৰিবা
সেইটোয়েতো অ',
উম,
বাকী, এই যে তেলৰ দামো বাঢ়িছে।
অ', তেলৰ যিহে দাম বাঢ়িছে আৰু উম, পিছে এতিয়া কিবা কৰি আছ নে এনেই আছা?
এনেই মানে, আছো আৰু স্কুল চিচকুলটো এৰিলোৱেই
উম,
সেয়া আৰু বাকী খানা পিনা খালা নাই, ভালে ভাল তোমাৰ
আছে আৰু
অ',
উম,
তাকে বোলো এপাক ওলাই যাব লাগিছিল ন
অ
তা কেতিয়া মান টাউন মানে টাউনটো গৈ থকা হয় তোমাৰ হেৰি ত বাহিৰৰ ফালে অলপ ঠাণ্ডা হাৱা খাবলৈ
অ এতিয়া পাহাৰ চাহাৰ যাব লাগিব তেনেহ'লে
অ পাহাৰ ফালে
উম
কিমান পাহাৰ তোমাৰ সেই ফালে তোমাৰ অৰুণাচল ফালে যাওঁ নেকি বোলো শ্বিলং তিলং অ
গলে হ'ল আৰু জেগাত
অ অ এনেই তোমাৰ তোমাৰ লগত চাৰিটা মান লৈ ল'বা, মোৰ চাৰিটা মান লগত যাব।
অ'
মানে পোৱালি কেইটামান হলে ভাল লাগে হয় নহয় কোৱা।
উম' গাড়ী এখন মিলাব লাগিব।
সেইটোয়েতো অ' গাড়ী আছে বাৰু দা অ'
কিবা কৈছিলা কোৱাচোন?
সেই সিদিনাখন গ'লো তাকে গাড়ী এখন ললো।
অ'
এ' বুলেইত।
অ'
সেইখন লৈ পেলাই গ'লো বহুত দিন যোৱাই-যোৱাই নাই কতো।
অ হ'ব তেনে বাইকত গ'লেও ভালেই লাগিব।
উম' মানে বাইকত গৈ কিবা মজা এটাই বেলেগ নহয় নে।?
অ' গাড়ীটো ভাল কিন্তু চলাই যোৱা মজাটো ভাল বাইকখনত এতিয়া তুমি য'ত তো ৰখি মেলি যাবা। ভিৰে চিৰে এ যেনেকে লৈ যাব পাৰে, গাড়ীখন ভিৰৰত তুমি তেনেকে লৈ যাব নোৱাৰিবা ৰখি থাকিব লাগিব জামৰ খুলাৰ কাৰণে।
সেইটোেতো অ'।
উম'
সেয়াই এনেই তোমাৰ মতে ক কলে কলে গ'লে ভাল হব?
আমি পাহাৰকে যাম অৰুণাচল।
অ'
উম মাকোঁৰ-চাকোঁৰ জাগা দেখিছা নাই মাকোঁৰ?
মাকো যোৱা নাই বাৰু।
উ' তুমি এনেই ইউটিউবত নোৱাৰি চাবাচোন জোগাটো কেনেকুৱা।
অ', অ', অ'।
তোমাৰ ৰাস্তা এটা আছে তাৰ চাইডে দিয়ে মানে নদী বৈ আছে। এই ধুনীয়া এটা ল চন আৰু মানে পাহাৰৰ ওপৰত যাব লাগিব মানে উম'।
সেয়।
মনেসি-চনেষ্টিও ঢেৰ আছে তোমাৰ তাত।
অ' মায় পিলামা ইমান মানে ঘূৰি ফুৰা নহয় মানে সেইটো কাৰণে।
অ'
ঘুৰি ফুৰিবই মই টাইমো নাপাওঁ।
উম' পিছে ময়ো ইমান যোৱা নহয় ইউটিউবত চাই থকা হয় আৰু কেতিয়াবা।
অ'
উ'
তোমালোক বহুতেই ঘূৰি-ফুৰা বাৰুতে, তোমালোক বোলো বহুতে ঘূৰি ফুৰা।
কালি যোনখিনি সময় থাকে আৰু সেইখিনি যাওঁ আৰু যদি কিবা কাম-চাম নাথাকে।
নাথাকে অ'।
এইটো এতিয়া যদি তুমি এইটো বয়সতে যদি ঘূৰি লব নোৱাৰা যেতিয়া তুমি ঘৰত যেতিয়া সমস্ত দায়িত্ব বাঢ়িবা তুমি সেই সময়ত কোননেও যাবও নোৱাৰিবা।
যাবও নাই ম।
উম।
সেইটোৱেতো।
সময় থাকোতে ঘূৰি ল'ব লাগিব নহ'লে পিছত নোৱাৰাকে আৰু। উম, নহ'লে পিছত বয়স ধেৰ হৈ যাব, যাবলৈ মন নাযাব।
বিয়া বাৰু কথা। সেইবিলাক
হে, বিয়া পাতা নাই। তুমি?
নাই, নাই ময়ো পাতা নাই বাৰু দে।
উম, পিছে তুমি এইকেইদিন এনে যদি আছা আহিবা ট্ৰেক্টৰখন চলাবলৈ ৰাতিপুৱা ৰাতিুৱা।
অ', অ'।
উম।
হ'ব মানে ম, এইবিলাক তেল চেল বঢ়াই লাগিব নেকি?
নাই তেল থাকেই হ'ব, তেল বঢ়াই দিব নালাগে।
অ', অ'। অ', অ' ঠিক আছে দিয়া।